হেল্ল'।
অ, ৰৌহান।
হেল্ল'।
অ ৰোহন।
হেল্ল', অ।
কিয়ে শুনা নাই?
অ, বেনু নেকি?
অ।
অ, ইমান দিন বোলো।
কল কৰিলোঁ বোলো। কি কৰিছা?
অ, মই এনেই আছো ৰ'বা। কি কয়?
কি কৰি আছা?
নাই এনেই বহি আছোঁ, তই?
মই এনেই আছোঁ ৰ।
বৰষুণ দিবই আজিও।
অ, আজিও দিব।
তাকে, ত' কি কবি আৰু। কালিটো চবতে বানপানী হৈ গৈছিলে।
অ, কালি খুব বানপানী।
হয়, এতিয়াও মানে জাম লাগি আছে কৰ'বাত।
অ, এতিয়াও আছে।
উম, কি এ, কি শব্দ উলাইছে?
এই এইফালে, আমাৰ মেচিন চলাই আছে, সেইকাৰণে।
কি মেচিন? অ'! টেংকীৰ। কি বা টেংকী পৰা ক'ৰ পৰা লয়। হেল্ল'?
অ'!
হেল্ল'! ক'?
বোলোঁ শুম বোলোঁ, কেনে বৰষুণ দিছে।
অ'! ! মানে, জাম লাগি আছে দিয়ক, ক'ৰবাত।
অ'! চাৰিওফালে আছে।
সেয়েতো।
মই আহিলোঁ না মাহীহঁতৰ তাৰে পৰা।
অ'!
এ, তাৰেপিছত মই আহোঁতে, আমাৰ এইখিনিত চাৰিআলিৰ পৰা গোটেই মানে একদম, খানাপাৰা লৈকে, চাৰিআলি ব্ৰিজ খনৰ পৰা, একদম যাম।
অ'! এই সেৰি তোৰ, খানাপাৰা চাইডে মানে, বহুত যাম আৰু। পানী হৈছে না ইফালে, শ্বিলং যোৱা ৰাস্তাটোত।
উম।
জাম সেইফালে।
পূৰা জাম।
অ'! অ'! খানাপাৰা ফালে যোৱাৰ কথা আছিলে, এতিয়া যাম বা কমিছেনে নাই।
কি ক'লি?
অ'! মোৰো বোলোঁ, খানাপাৰাৰ ফালে যোৱাৰ কথা আছে ৰ'। জাম কমিছেনে নাই বা এতিয়া।
কিয় যাওঁ?
এ, কাম এটা আছে ৰ'।
অ' কি কাম?
এই, এম বি এন লগাব যাম।
অ'! তাৰপিছত লগৰ ছোৱালী ঘৰ নিম বুলি কৈছিলে।
কি?
তই চোন লগৰ ছোৱালী নিম বুলি কৈছিলে।
নাই, মইয়ে যাই লৈ গৈ আহিম।
আৰু ব্ৰেক ঠিক কৰলি?
ব্ৰেক।
অ'!
অ'!
কোনদিনা?
ব্ৰেক ঠিক কৰিলোঁ, যোৱা কালি।
হয় নেকি?
উম।
উম
শ্বিলং যাব পাৰিবা।
অ ওলাবি মোক কবি কেইদিন মান আগতে মই চুলি তুলি উাতব লাগব নহলি।
অ আমাৰ এইটো মাহত নহ নেক্সট মাহত যাৰ কথা আৰু! থাকাকে যাব লাগিব কিন্তু!
হ'ব দে যাম।
অ মানে মোৰ বায়ে কুচি থাকা কে গেলি ভাল আৰু।
এসপ্তাহ থাকিম।
স্পনচাৰ কৰিবিনাকিটো।
আহ মই স্পনচাৰত দিম দে।
অ সেয়ে যদি স্পনচাৰ কৰা তে যাব পাৰি।
এসপ্তাহ।
উম হেই তেতিয়ালৈকে হেই হৈলক।
ৰাতিপুৱা কি খালি?
ৰাতিপুৱা মানে ভাত খালো তোৰ। এইটো ভাতে খা ৰাতিপা জনায়।
হয় নেকি?
অ কালি কালি মই বেগটো ঠিক কৰিবা যাওঁতে হা! তেতিয়া মানে! টেষ্ট টেষ্ট কৰিব কাৰণে মানে ঠিক হৈছে নে নাই বহাই লৈছে মেকানিক তুই।
মই মই আৰু মানে দাদা এটা গেশ্লো। সি পিছফালে বইছি মই আগফালে বৈলো হা। আৰে সি খেখনি জোগাত যি ভালচি মানে মোৰ কলজা। অলওলা আহোঁ আহোঁ হসি। এনেই মানে ব্ৰেকটো ঠিক হৈছিলে লাগে নাই নেলাগে যিটো ভাল নিচি ন কৃষ্ণ। অ খেশনি যাগা। গাড়ী আহ আগফালে হথাতে ব্ৰেক ম এই বেহাৰ বাৰি ৰাখনি।
উম
মানে পুৰা ফালচি আনি জোগাত তাৰপিছত গাড়ী আহ আৰু তাতে ব্ৰেক মা ডে আমি আৰু। আগফালে পৰি যাও বেগ মাৰলি মহভাবচো কেতিয়া তে। কৰা হ'ব কলজা মুকত আহি গৈছিলে সেইখিনি অলপ জাগগাতে আশি মান উঠাই দিছে।
উম এই হেভি টাইপ আৰু।
এই যিটো চলাইছে ন আমাৰ বৈধ ভই লাগি গেচি।
বাকী টিউশন আহি আছে ন থত।
টিউচন নাই টিউশনে এইকেইদিন বন্ধ একদম তেইশ নাই পঁচিছ তাৰিখলৈকে।
অ গৰম বন্ধ দিছে।
অ
ঠিকে আছে লাগে বন্ধত।
অ টো লাগে লাগে। আহিবি নহ'লে অলপ পিছত।
ক'ত?
এ সেইটো তোৰ কিভেনতাৰ ওচৰত।
কিয়?
এ মই লাইট লগা যাম আহিবি এনেই।
তই কোন ফাল দি যাবি?
মইতো ইফালে দিয়ে যাম চাগে যদি ইফালে যাম হোৱা নাই।
কোনফালে?
চায়ন্স মিউজিয়ামৰ আগেদি, ইফালে যাম হৈছে নেকি?
নাই হিয়াতে আৰু কিয় যাম হ'ব।
অঁ! এইফালে যদি যাম হোৱা নাই এইফালে দিয়ে যাম।
ফোন কৰিবি চোন তই যোৱাৰ আগতে আধা ঘণ্টা মান আগত।
অঁ হ'ব। বস্তুটো কালিয়েই অহাৰ কথা আছিল কালি বৈধ্য বৰষুণ দিলে ক'ৰবাত-ক'ৰবাত পানী হৈছে।
উম!
সেইকাৰণে কালি নাহিল।
তই ক'ত লগাবি ৰিচাৰ্জ গেটত নাই এই ফাৰ্ম গেটত যে এইকেইখন আছে তাতে।
এ মানে মোৰ লগত কালি যোনটো দাদা গেছি সি মানে মোক হে ডিএমবি এটা আনি দি আছে হলচেল ৰেটত এনেই বেলেগত দাম বেছি। এইটোৰ, হিম এনেই বেলেগত তোৰ কিনিবা গ'লে হেৰি চাৰে পাঁচ না ছয় ল'ব। সি মোক চাৰে চাৰিটা‌ আনি দিছে। এ তাৰ এখন দোকান আছে মানে বেলেগত এতিয়া মই জিৰ' গেয়াৰত ফিটিং কৰিলে মোৰ পৰা‌‌ পোন্ধৰশ, দুই হেজাৰ টকা ল'ব। এ তাৰ চিনাকি হ'লত এটা হাজাৰ টকাতে কৰাই দিম বুলি কৈছে সি মোক এতিয়া কিবা তাতে লৈ যাম। তাৰ এইখিনিতে আছে বোলে পিভেনদাৰ।
অঁ! তাতে অ আছে কিখন।
উম! তাতে বহুতকেইখন আছে না।
ফেটোৱেৰত সেই গাড়ীৰে চব।
অঁ! সেইটোত গাড়ীৰে মডিফিকেশ্যনত।
কিবা লগাবি আৰু
হা!
গাড়ী-গাড়ী কিবা লগাবি?
নাই-নাই এমবিএন লাইটটোৱে লগাম।
ভিতৰত?
অঁ! ভিতৰত।
কি কালাৰ আনিছা?
মালতি কালাৰ জলব তোৰ মোবাইল দি।
আৰ আৰজিবি নেকি?
অ আৰজিবি কেফৰ বুলি কয়।
উম!
এ আৰু তোৰ দেৰ, দেৰ, দুই ঘণ্টা লাগে আৰু লগাওঁতে।
অ মা দেৰ দুই ঘন্টা।
মানে তোৰ দৰ্জা চাৰিখন দৰ্জা খুলিব তাৰপিছত চাৰিখন দৰ্জা খুলিয়ে তাতে ফিটিং হ'লে।
দৰ্জা মখা খুলি দিব যাওঁ।
অ! যিখন দৰ্জা বাছত লাগি থাকে যে সেইখন। খুলি নে তাতে ফিটিং কৰে তাৰপিছতে খুলে তাৰপিছত তাতে ফিটি‍ং কৰে। এনেকে লগাইনে। আৰু কানেকশনটো দিব লাগে ৱায়ৰৰ।
অঁ অঁ।
সেইকাৰণে অলপ টাইম লাগি যায়।
কেইটামানত যাবি তই তিনটা নে মানত?
কেতিয়াবা আহি পাই চলটোতো মোৰ পৰা অলপ আগতে পইচা লৈ গেল, সি কৈছে আহি আছে বস্তুটো
উম, ফোন কৰিব ত কালি। হেল্ল'? হেল্ল'।
হেল্ল'?
অঁ।
হেল্ল', অ' মই কি কয় আছিলো অ ছোৱালী তই মানে মোক এইমাত্ৰ কলা।
অ।
বস্তুটো বোলে আহি পাইছি।
হয় নেকি?
অ' যাবি নেকি তই?
মই যাবাৰ অলপ মন
বৈ যাও যদি।
উম, দেৰিয়ে হ'বচোন।
দেৰি মানে অলপ টাইম লাগব আৰু।
কিবা খোৱা পিনা কৰোঁ।
খোৱাব কাৰণে পইচাই নাই, হাজাৰ টকা এটা আছে পুৰা কৰি হিচাপত।
উম হৈছে দেই কিমান ইনকাম কৰিছা?
কত ইনকাম ইনকাম বহুত বহুত এ খৰচাই হোৱা নাই। সেনেকাই আছে।
খৰচা হোৱা সেয়ে
এ তই আইফোন ল'বি বাৰু কথাই বেলেগ।
ডাইৰেক্ট খৰচা হ'ব যে আমাৰ।
উম, কোন দিনা আনিব যাবি আইফোনটো?
চাওঁ ৰ কোন দিনা আনিব যাওঁ।
চিয়'ৰ হোৱা নাই নেকি?
এতিয়ালৈকে ঠিক হোৱা নাই।
আচ্ছা এইটো মাহতে ল'বি?
এইটো মাহতে ল'ম চাগে কাৰণ দাম বাঢ়ি যায় আছে আৰু।
দাম কিয় বাঢ়ি যায় আছে ছিক্সটিনত। কমবাহে লাগিছে।
হা?
দাম বোলো কম বাই লাগে বাঢ়িকে যাই আছে।
তাৰ মোবাইল লগৰ হব
কি কোৱা সেনেকুৱা নেকি?
উম।
এই পি আৰ চি বনাব যাবি নেকি ইহঁতে ফোন কৰিছে এই মাত্ৰ।
আজি
উম এই ফোন কৰলাক মোক।
এতিয়া
উম
এতিয়া তই ক'বাত যাওতে গমে পাইছা চাগে।
তই কি কৰিবি পিছত যাবি তই।
অ পিছত গলো হয়। উ
মই যাম দেই পিছত লাগা হলে, মই জাষ্ট চি অ চাই আহো এতিয়া।
অ ত বছ জাগাতো চাই আহ তেতিয়া মোৰ লগত যাব পাৰিবা।
অ' তেতিয়া তোৰ লগত গুচি যাব পাৰিম।
এইটো